অ'! ব্র কি খবৰ?
এই ভালেই! তোমাৰ?
এ, মোৰ ভালে, কি একজাম কি চলিছে?
এগ্জাম কালি পা, ষ্টাৰ্ট হোৱা নাই।
অ, কি কয় হেৰি, কি কয় তোমাৰ এই হেৰি, এই আমি যে তোমাৰ নগাঁও চাইদি যোৱা কথা আছিলে। যাবা নে কোৱা?
কেতিয়া?
ডিমাপুৰ ফালে যাব পৰা যায় ন, প্লেন এটা ওলাই আছো।
বমডলা চাইডে যাওঁ। তিনি, চাৰি দিন থাকাকে।
ডিমাপুৰ ফালে গ'লে কাপোৰ চাপোৰ, অলপ চাব পাৰিম মানে উঠাব পাৰিম।
শ-শ্বিলঙতো ভাল আছে বাৰু।
শ্বিলঙত ঠাণ্ডা নপৰিব এতিয়া। আজিকালি, শ্বিলং। শ্বিলং হৈ থকা নাই, তাত গৰম বহুত।
আহ।
সেইকাৰণে মানে বুজছা নাই, কথাটো।
অ।
পিছে ভাত খালা নে তুমি?
ভাত খাম, হ, মানে, অলপ ফেমিলি ফাংচন এটাত আহিছিলো।
অহ, হয়, নেকি অকলে, অকলে ন বাহ।
এ, দিয়া নেক্সট টাইম মাতিম তোমাক।
নেক্সট টাইম মাতিবা নেকি?
অঁ।
মই তাকে ভাবিলো ন, কল এটা কৰিচাওঁ লৰা কি, লৰাই কি কৰি আছে।
অ।
নিশ্চয় তোমাৰ হেৰি কথা এটা সুধিব আছিলে।
কোৱাচোন?
এ, তোমাৰ একজাম কি কালি পোৱান একজাম।
আহ।
ঠিকে আছে।
তোমাৰতো কাইলৈ পৰা হ'ব চাগে।
ইমোচনেলি ক'ব লাগিব ডাউন হৈ কাৰে ইমোচনেলি ক'ব লাগিব আৰু লাইক এ এনেকুৱ ক'ব লাগিব ন।
এইটো আৰু নখৰিবা না। এনেকে দিলে আৰু একদম পুৰা লাইনত আহি যাব। বাকী ঘৰত চবৰ ভাল।
অ' মোৰ ঘৰত চবৰে ভাল চবৰে ভাল এই লাইটো আনিব যাব লাগিছিলে যাবা নেকি।
ক'ত কোৱা।
চলি এ বি যাম নে এনেই বজাৰ সুধি আহিম লাইটৰ দাম কিমান।
ক'ত লগ ধৰিবা কোৱা?
মানে।
কোনখিনি জাগাত লগ ধৰিবা কোৱা।
জেগাখিনি মান মানে মই পিছত কৈ দিম দিয়া বুজিছা। এতিয়া মানে নোৱাৰো। চুলি কাটিবলে যাবা কেতিয়া টাইমটো কোৱাচোন।
চুলি কাটিব মই আহিছো ন ইয়াৰ পৰা ওলাই লওঁ।
টাইম।
টাইম কেইটা পাঁচটা।
মডেলিং ষ্টাৰ্টিং কেতিয়া কৰাব ত প্ৰেক্টিচ কেতিয়া কৰাব প্ৰেকটিচ কেতিয়া আছে?
ছাব্বিছ সাতাইছ।
ছাব্বিছ, সাতাইশ,
আঠাইশ তাৰিখে শ্ব' আছে।
অ' মানে কি দুদিনে শিকাব।
হয় হয়।
টকিংটো ইংলিছ হব নে আচামিচ হব বা।
নাই নাই টকিং চকিং নাই ডাইৰেক্ট অকল ৰেম্প ৱকটো কৰিলে হ'ল।
কৈছে? আকৌ যে সুধিব নে কোৱেচন তেতিয়া।
কোৱেচন চোৱেচন নুখোধহে তাতে মানে তাতে ডাইৰেক্ট মানে লাইন টু লাইন হ'ব ন।
দেন কৈছে বোলে আকৌ হেৰি হ'ব বোলে কোৱেচন সুধিব বুলি কৈছে।
অ' সেই কালি ছোৱালীটোৱে কৈ আছিল যে ন।
অ' সুধিব পাৰি ন মোৰতো মানে শুনে একদম।
তুমি ইনষ্টাগ্ৰাম চলোৱা নেকি পিছতকে মোক দি দিবাচোন আইডিটো অলপ তাতে কথা পাতিম। পাতি লম।
ঠিক আছে মানে কি কয় হেৰি এতিয়া তুমি তাকে মই ক'ব বিচাৰিছো মানে কি কৰিবা মানে, মায়ে যদি কথা পাতিলে তোমাৰ ভাল হ'ব বুজিছা।
অ' মাৰ লগৰ কথাটো পাতাই দিম ন।
নহ মায়ে ভালকে ক'ব লাগিব যেনেকে ক'ব লাগিব চাব ম কৈছো শুনা।
অ'।
যে মায়টো ভাঙাল মায়েটো চিনি পায় ন।
পায় পায়
আহ মায়ে কাকলে ভাল ব যে হেৰি আ মায়ে কেনেকে ক'ব মানে মায়ে কি বুলি কথাটো ক'ব তুমি কোৱাচোন
নাই মানে তেনেকে আৰু কব আৰু এনেকে এনেকে ল'ৰা দুজন আছে এনেকে এনেকে কব আৰু
নহ মাক কলে মায়ে কলে হ'ল যে নে কাহ হেৰি যাবৰ যে আহ চিনটো পাই ন
চিনি পাই ভালকে মা স্কুল খনৰ এক ষ্টুডেন্ট ন
অ যোনে পাতিবা তলত কথা পাতিলে হ'ল যেনেকে এনেকা ল'ৰাটো কৰিব বুলি কৰিম বুলি কৈছে আৰুো বিগিনাৰ আছে ন কোনোতো তাতো নাই নহয়
অ বিগিনাৰ বিলাকে আছে প্ৰফেচনেল কো প্ৰফেচনল বিলাক যা হব
অনে বি খালী সুধিলে হনে কি কি হ'ব তাত মানে কেনেকে লাগিব আৰু টকিং ইংলিছ লাগিব নে কি মানে ক'লে হ'ল ইমান ফাৰ্ষ্ টাইম কৰিব ফাৰ্ষ্ টাইম কৰিব তই অলপ চাই দিব কাৰণে আৰু ভালকে সুধিলে হ'ল টকিং চবতটো মানে ইংলিছত ক'ব নে কি মানে কি আছামিছত
হয় হয়
কিন্তু আমিতো ভৰি বেকা কৰা এটা এক বাকী তুমি ভৰি বেকা কৰা পাৰ আছ মুখৰ এক্সপ্ৰেচন আৰু কবলে
সেইটোৱেই পাৰিম ন এ মেকাপ আৰ্টিষ্ট এটা লৈ ল'ম ন তুমি আৰু মই পইচাটো মিলাই
মেপআপ আৰ্টিষ্ট নো তুমি আৰু মই কি মই তোমাক কৰিম তুমি মোক কৰিবা ভাল লাগিব বে নিজে মেকআপ কৰে মাই এতিয়া কেতিয়া মই কিন্ত চকলেট দিয়াতটো
আচ্ছা বাকী মাইকীৰ খবৰ ভাল
অ' তুমি খবৰ কৈ আছিলা
কি কি
কিবা কৈ আছিলে কিবা ফুৰিব যোৱা কথাটো কি
অ' বমডিলা যাওঁ
অ' ওলাব আৰু কত যোৱা তোমালোকে গ'লেই হ'ল আৰু মানে ভালে
ত তোমাৰ লগৰ কেইজন যাব
মোৰ লগৰ লগৰ মানে তোমাৰ এ এজন মই অকল ল'ৰা যে মানে পাঁচ জনী ছোৱালী যাব
আমাৰ তিনটা লৰা দুজনী ছোৱালী
অ' মিলিব দে এই ভালে হব ন ছোৱালী কেইজনী থাকিলে মানে
অ' অ' মোৰ বাও লগত বা যাব মানে
অ' বাৰ হাজবেণ্ড যাব ন ঠিক আছে হাজ ঠিকে আছে ভাল লাগিব এনেকে হলে
অ' সেইফালে বম দিলাৰ পৰা আমি বেক মাৰি দিলে চেৰগাঁও গুচি যাব পাৰিম
অ' সেইটোৱে ব অ' সেইটোৱে অ' ফুল ফুলিছে যদি বসন্ত ওলাব এতিয়া
অ' এতিয়া হবই নাহৰ ফুলে দিয়ে পুৰা বাকী তুমি জুবিন দাক ভাল পাইছা পাইছিলান নাই
উম মই পুৰা বহুত ভাল পাইছিলো জুবিন দাক মই তোমাক কম তাকে মই কালি যে ভাবিছো হা এইকেইটা আছে বাট ক ঐ এ স্কিন ডক্তৰ খোলা আছেনে এতিয়া
এই তাতে ন এই জাগাটোত যে আছিলে
উম
খোলা আছে চাগে দেই
দেখাব যাব লাগিছিলে
অ'।
তুমি তাৰপা কেইটা বজাত ওলাবা, চাৰিটা বজিব হ'ল দেখোন
মই ভাত -চাত খাই ওলাম আৰু এই
ভাত হ'ল কি নাই, ভাতটো খাই দিয়া নহ'লে
মানে লগ লগৰ লগৰটো আহিব গেটছি
এই, এই অহ ঠিক আছে অ'
নাই মই মানে অকণ বেলেকে গৈছো ন'
নাই এনেকে কলে নহ'ব নহয় আমাক কাটি দিব।
অ'।
তাইল লাগি যাব এলা তুমি বিচাৰি গৈছা মই লাইফত
সেইটোৱে বেয়া হৈ যাব না কেছটো
উ এটা পাল গুচি গলে বেয়া হ'ব নহয়, এটা-এটা মিষ্টেক হৈ গ'লে এটা চব মিষ্টেক হৈ থাকিব।
উম। বাকী কিবা জব-চব কৰি আছে নেকি?
জব-চব তোমাৰ মই এতিয়া কৰা নাই বাট, মই তোমাৰ এতিয়া কিবা এটা খুলিম বুলি ভাবিছো
অ', -অ' মই ভাবিছো বিজনেচ এটা খোলো নেকি?
মই মই তিপ টায়াৰ দোকান খুলিম বুলি ভাবিছো আমাৰ এইটো আছে ন দোকানত
একেলগে খুলিলো ন'
মই কৈছ যে দিমাপুৰ যাব যোৱাৰ কথা ভাবি আছো মানে মই দিমাপুৰ যাম লাইক বেছি দিন নাথাকো দুদিন থাকিম। তাৰপা মই গোটেই তাৰ বজাৰখন চাই কেনে তাৰাপা মই মে কণ্টেক্টো কৰি লম, এ মে তোমাৰ ভাল এটা বডিং বনাই কেনে কাপোৰবিলাক তাৰ পৰাই উঠাম
অ'।
ভাবি আছো বেলেগ কথা নাই অ'
বাকী ভাত-চাত খালা নাই?
ভাত-চাত মই খোৱাই নাই, গা মোৰ মানে গাটো ভাল নহয়।
অ' কিবা হৈছে নেকি ভিতৰি বেমাৰ?
নাই তুমি কালি গেমৰ অনলাইন নাহিলা, মই তাকে ভাবি আছো, গেমতটো কিয় অনলাইন নাহিলা আকৌ
অ' খেলিম এতিয়া আৰু
খেলিব লাগিব ন গেমটো
উম, কাষ্টম এখন খেলিলো নেকি লগৰ কেইটাক তোমাৰ লগৰ মোৰ লগৰ মিলি
অ' সেইটো পাৰা যায় কিন্তু প্ৰায় হিলি যাব কিন্তু চব
অলপ বেট, অকণ-অকণ বেট অকণ বেট লগাই খেলিম
উম সেইটো পইচা দিলে খেলি দিম লাগিলে মোৰ চুলি খিনি অই স্ক্ৰীন ডক্তৰ আৰুতো হেয়াৰ ফল চুলি ডক্টৰ একে থাকে ন?
নহয় নহয় স্কিন বেলেগ, চুলিৰ বেলেগ।
আগতো স্কিন ডক্টৰ বুলি
স্কিনৰ স্পেচিয়েলিষ্ট বেলেগ আৰু হেয়াৰৰ স্পেচিয়েলিষ্ট বেলেগ থাকে ন।
আ' কৈছে বুলে স্কিনটো বোলে টোৰ চুলিতেটো লাগি আছে ন সেইটো কাৰণে স্কিন ডক্টৰ বুলি কৈছে বোলে আকৌ।
হ'ব পাৰে দেই মইতো ইমান মানে ডক্টৰৰ ক কথা নাজানো ন মোৰ মাক সুধিব লাগিব এইটো, অ', পাৰি লাইটটো কিনিব যাবা নহয় তুমি আকৌ।
লাইটটো আকৌ বহুত মডিফাই ৰুমটো মডিফাই কৰিব আছে হৈ গৈছে আধা খিনি।
অ' তোমাৰ ঘৰত যাম দিয়া এপাক।
কমপ্লিট হাউজত আহিলে ভাল লাগিছিলে।
অ'। বাকী মানে মেট্ৰিক মেট্ৰিক দিবা নহয় এবাৰ।
অ' মেটৰিক দিম, তুমি।
মেট্ৰিকতটো দি মানে ক'ত যাম বুলি ভাবিছা গাইব হম বুলি ভাবিছা।
অ' মেট্ৰিকৰ পিছত মই গুৱাহাটীত চিফ্ট হম লাইফ টাইম। মানে মোৰ এতিয়া মানে তেজপুৰৰ মানে সেইটো যাব মানে মই এতিয়া গুৱাহাটীত মানে মই এতিয়া হ'ব আৰু মানে।
অ' তুমি তেজপুৰত থাকা ন।
নাথাকো নাথাকো মই তেজপুৰত মানে তোমাৰ মই তাত জব কৰিম বুলি ভাবিছিলো জব তাত নহ'লে মোৰ।
অ'।
মই তেজপুৰত জবটো কৰিম জব এপলাই কৰিম বা তেজপুৰত মোৰ জব এপলাটোই কেনচেল
এ হেৰি, গুৱাহাটী গুৱাহাটীত যোৱা যেতিয়া ৰয়েলত এডমিছন লৈ ল নহ'লে ৰয়েল ইউনিভাৰ্চিটিত।
ৰয়েল ইউনিভাৰ্চিটি নহয় মই এতিয়া তোমাৰ হেৰিত ল'ম লাইক। হেৰি এখন। কটনত নহয় মই প্ৰাইভেটত ল'ম। তাতে ৰুমত থাকিম ন, পি জি চিজি পিজিত। থাকিব লাগিব থাকি ভাল লাগিব।
পিজিত থাকে আৰু তুমি আৰু মজাকে বিন্দাস। কেৰিয়াৰটো বনাই ল'বা তাৰপিছত আৰু কি ক'ম আৰু।
অ'।
সিও যাম বুলি কৈছে তোৰ ভালেই।
হেৰি পিলা বুলি মাতো।
অঁ কোন লগৰ
অঁ লগৰে
অ' মানে ডেবু মানে লগৰ অ' ডেবু লগৰ লগৰ এটা আছে ন তাৰমানে বাইকে তাত থাকে ন হিউ কৰিম বুলি কৈছে
অ' তাৰ বায়েকজনী চশমা পিন্ধে নেকি
না না শচমা নিপিন্ধে তাই বাইকজনী এনেকা তোমাৰ ডিগ্ৰী পঢ়ি আছে না
অ' মানে বিয়া চিয়া হৈ পঢ়ি আছে নে কি নে এনেই পঢ়ি আছে ডাইৰেক্ট
উম পাপা এইটো
ক'বাত গৈছিলা নেকি পাপাকে বস্তু আনি দিবৰ কাৰণে
অ' আনিছিলো তোমাক এতিয়া তাকে ভাবিলো হা মইছো ইয়াক কও ৰখা ফুৰিবলে কথাটো ঠিক আছে দিয়া তুমি ভাত চাত খাই কেনে মোক কল কৰিবা কৰিম মই তোমাক কল কৰিম বুজিছা
অঁ ঠিক আছে কৰি দিবা
তুমি ফ্ৰী কেতিয়া আছা
মই ফ্ৰিয়েই আছোঁ
নহয় নহয় মানে তোমাৰ হেয়া তুমি যাবা ভাত খাই কেনে কেতিয়া ওলাবা
পাঁচটাত ওলাই দিম
পাঁচটা চাৰিটাত অহা হলে ভাল আছিলে পাচটাত বহুত দৰে হব চুলি তুলি কাটা আকৌ
নাই ভাত চাত খাম ন ইয়াতে অলপ আৰু মানে কিবা কাম চাম আছে ন বিলাব চিলাব লাগিব।
অ' হয় নেকি? ঠিক আছে দিয়া মই তোমাক কল কৰিম দিয়া।
অ' ঠিক আছে দিয়া।